কি কৰি আছা?
অ এনে আছো, তুমি?
মও এনেই আছো চাহ তাহ খাই বহি আছো।
অ অ
ঘৰতে আছানা বাহিৰত?
অ ঘৰতে
উম
তুমি?
মও ঘৰতে আছো বাউ।
অ অ
উম
বাকী খবৰ খাতি ভাল?
খবৰ খাতি ভালে। তোমাৰ?
অঁ অঁ ভাল ভাল
উম মাহঁত ভাল?
অ ভালেই।
এই, মানে অহা শুক্ৰবাৰে, আমাৰ ঘৰত সকাম পাতিছে।
অ,
তাকে, আহিবা। সকাম, মানে এনেকে নাম প্ৰসংগ কৰিব, কীৰ্তন গাব।
অ, অ,
অ,
উম, মানে তোমালোকৰ কিবা বছৰেকীয়া নে, এনে।
অ, অ, বছৰেকীয়াই হয়।
অ, বছৰেকীয়া।
উম, মানে প্ৰত্যেক বছৰে পাতে যে।
অ, অ,
তাকে মান, ভাইটিৰ জন্মদিন বুলি পাতে আৰু।
অ, অ, ভাইটি জম্ন দি
অ, তাকে আহিবা আৰু।
অ, পাৰিলে যাম, নিশ্চয়।
উম, মানে সেইদিনা তোমাৰ পৰিয়ালৰ চ'ব গোট খাই, ন। আমাৰ সেইটোয়ে, সেইটোয়ে
অ,
একেলগে ভাত- চাত খোৱাও হয়, তাৰপিছত আকৌ তোমাৰ। সকামৰ-সকাম বুলি হেৰি, খাব আকৌ নিৰামিষ ভাত।
অ, অ,
নাম প্ৰসংগ কৰিব।
অ,
ধূল, তাল বজাব
অ,
তাৰপিছত তোমাৰ, প্ৰসাদ দিব।
উম,
প্ৰসাদ দি পিনি, ভাত খোৱাব, ভাত তোমাৰ। মাটিমাহ, ৰঙালাও তাৰপিছত, তোমাৰ। ঔটেঙা যেন, যেন ভাজে।
অ,
সেই তেনেকে বনাব।
পাৰিলে বাৰু যাম, পাৰিলে বাৰু যাম, যাম কৈছো।
উম, উম, তাৰপিছত সকামৰ শেষত তোমাৰ। ভকত মানে দুইজন মুখ্য ভকত থাকে।
অ,
সেইজনক তোমাৰ কিবা এটা, মানুৰে নিজৰ ইচ্ছামতে দি পিনি তোমাৰ সেৱাজক। পঠিয়াই আৰু বিদায় দিয়া সময়ত।
অ, অ, এইটো কথা।
তেনেকেই পাতে আৰু। আজিকালি তোমাৰ জন্মদিন বুলি ক'লে, কেকহে কাটে তাৰ ৰাতি তোমাৰ। মাংসই খানাহে খোৱাই, প্ৰসাদ-চসাদ দিয়া নিয়মটো নাই আজিকালি।
অ, তাকেহে আজিকালি সেইবোৰ উঠি গৈছে, আগতেহে আমাৰো মানে, সকাম পাতে তেনেকৈ। আজিকালি মানে আজিকালি চবৰে- অঁ চবৰে আজিকালি কেক কটা পৰ্বটোহে বেছি।
উম' আজিকালি চবতে কেকেই কাটে দেখোন।
আগৰ দিনবোৰ নাইকিয়া হৈছে। আগতে আমাৰ সেই সকাম পাতি পায়স অকমান খুৱায়। কেকো আনে বাৰু মানে এনেকে সৰু ল'ৰা ছোৱালীক খুৱাই আও। আজিকালি ইমান এটোট- তেনেকুৱা হেৰি নাই আজিকালি ৰেষ্টুৰেণ্টতহে এইবোৰ বাৰদে চাৰদে পাতে।
উম' তাকে।
উম'
আতিকালি নাই নহয় এইবোৰ।
অঁ' আজিকালি নাই।
উম' তাপাছত তোমাৰ সেই- তেনে ভক্তি বাঢ়িব এনেকে কৰিলে।
অঁ' তাকে ভালেই কৰিছে নিয়মটো, মানে এতিয়াও বজাই ৰাখিছে।
সেইটোৱে, আগৰ পৰা চলি আহা নাই পৰম্পৰা নিচনাকে সেইটো পাতি আহে আও।
অঁ'
উম' ভাত কিহে বনাইছে?
ভাত আজি জানো কি? কল পচলা কাটি অনা দেখিছিলো।
উম' কল পচলা, উম'। আৰু-
আৰু কি বনাইছে জানো?
উম'
কিবাকিবি বনাইছে চাগে। হাঁয়ে দাইল ঔটেঙা বনাব কিজানি? তেনেকে, তোমালোকৰ?
আমাৰ দালি বনাইছে তাৰপিছত তোমাৰ সৰু সৰু মাছ কেইটামান বাছিলে।
অ'
উম' হিনা ভাজিব চাগে।
অ'
সিঁয়ে তেনেকে আও।
উম'
উম'
সেইটো কথা, ঘৰতে এইফালে সেই চোতা ল'লে।
ভন্তিহঁত?
ভন্তিহঁত আছে।
উম'
উম হুম'
ভণ্টিয়ে বি এডৰ হেৰি দিছিলে নে কি পৰীক্ষা?
বি এডৰ দিছিলে বেয়া হৈছে বুলি কৈছে, নেজানো।
উম' তাপা দি এল এদ?
ডি এল এডৰ জানো কৰিছে নাই, ডি এল এডৰ কথা সোধা নাই বি এডৰ কথা- কথাহে মই সোদিছিলোঁ, সোদায়ে নাই।
ডি এল এড ৰ পৰীক্ষা কাইলে নে পৰখি এনেকুৱাই আছে নেকি?
বাৰ তাৰিখ মানে আছে নেকি!
উম,
উম,
এডমিত
এডমিট ওলাইছে অ',
উম,
অ',
বছৰ মূৰত এবাৰ-এবাৰহে পাতে আৰু
উম আমাৰ ইয়াতো সকাম পাতে তোমালোকৰ নিচিনা নহয় মানে আমাৰ ইত পকা সকামহে পাতে বেছিকে মানে পকা সকাম পাতে আমাৰ এই সাঁজ দিয়ে গাহৰি মাংস আনেগে তেনেকে দিয়ে।
আমাৰ আকৌ মাংস নচলে যে।
অ', বাৰ্থডে বুলিলে মানে এনেই মাহ প্ৰসাদৰ শৰাই দিয়ে, তাৰপিছত ত সাজ মাংস সেনেকে কৈ দিয়ে আউ ভাত দিয়ে।
সেইটো আমাৰ সেই মানে আহোম যে। ধৰি আহিছে আৰু
অ', আমাৰ তেনেকে মাংস নিদিয়ে তেনেকে কীৰ্তনৰ ঘোষা তোমাৰ অধ্যায় গাই এজনে তোমাৰ ভাঙনি কৰি দিয়ে।
অ',
তেনেকে আৰু আমা
উম, উম,
ৰাতি মাংস খাওঁ বুলি ক'লে খাব পাৰি, কিন্তু মানে দিনত তোমাৰ নাখায়ে তেনেকে।
অ',
আৰু তোমাৰ জন্ম দিনত জীৱ হত্যা কৰাটো মানে কিবা বেয়া লাগে ন।
অ', সেইকাৰণে।
উম,
উম, আমা আমাও হেৰি আকৌ আমাৰ এই কামাখ্যা মাৰ এনেকে হেই মানে সেইখিনি মানে যে, আমাৰ সেই বলে অ দুৰ্গা পুজা মানে যে আমাৰ বলি বিধানটো মানি চলে মানে।
উম,
ত মানে ইমান সেইটো অ',
সেইটোৱে।
চবৰে হেৰিটো পম্পৰাটো বেলেগ বেলেগ যে। উম আহিবা এবা আমাৰ সকাম পাতিলে।
যাম যাম।
উম, অ',
উম, হেৰি আকৌ কিবা এটা কম বুলি ভাবিছিলোঁ পাহৰি থাকিলো নহয়।
কোৱা?
এ মানে তোমালোকৰ তেনেকে বৰসভা চভা বেলেগকে পাতে?
অ',
আকৌ বিয়াতো চাগে তোমালোকে এশ গছ চাকি জ্বলাই হপাই।
অঁএই হেৰিটো চকলংটো এইটো মানে হেৰি চক- চকলং আমাৰ এই বৰ বিয়াত জ্বলায়টো এশ এগছ চাকি। কি মানে আহোম নিয়মৰে যদি তুমি পাতে, তথাপিও আমাৰ মানে- প্ৰতে-প্ৰত্যেকখন বিয়া মানে আহোম যদিও এনেকৈ আহোমৰ নিয়মে নাপাতে মানে।
উমঁ! অঁ গম পাইছো মানে কিবা পকা আহোম যোন থাকে সিহঁতে চব ৰঙৰ পাতে হয় ন।
এইটো মানে নাপাতে।
হোম!
যদি যদি মানে কিছুমানে যদি ইচ্ছা নকৰে সেইটো পথাৰ বিয়া পাতি-
হয়ঁ মানে।
ইচকেনাদে যদি ইচ্ছা। কৰে মানে সেইটো মানে বিয়া পাতিব পাৰে মানে। কাৰণ মানে সেই বিয়া পাতিবলৈ ধেৰ কিবা কিবি- কি কৰিব যোগাৰ কৰিব লাগেতো চবেই সমৰ্থ নহ'ব পাৰে।
উমঁ আমাৰ আকৌ হেই। আমাৰ। আমাৰ আকৌ হেৰি তোমাৰ কি বুলি কয় নাম কীৰ্তনীয়া হলে বট পঢ়ায়।
তোমালোকৰ চাগে হেৰি হোমো পোৱাই নহয় চাগে।
হোম বামুণিয়াই পুৰে।
অঁ তোমালোকে নোপোৱাই।
উমঁ!
অহ!
আমাৰ মানে তোমাৰ বেদহে পঢ়ে আমাৰ আকৌ হোম পঢ়িব নাপায়।
হয়
মানে যদি তোমাৰ ছোৱালী ঘৰ যদি সংঘৰীয়া হয় ল'ৰা ঘৰ যদি- বামুণীয়া হয়।
অঁ!
তেতিয়া মানে ছোৱালীৰ ঘৰতে যদি হোম পৰহো বুলি ভাবে-
উমঁ!
তেতিয়া মানে যোনকৈ মানে পাৰ্থনা কৰাৱা ঠাই হয় সেইখন মানে ঢাকি পিনি- চোতালৰ মানে ইফালে পৰিব পাৰে কিন্তু আকৌ শুধৰনি কৰিব লগা হয়।
অঁ আমাৰো তেনেকুৱা। আমাৰ মানে আমাৰো এনেকে সোম পৰিব নিদিয়ে আমাৰ নিয়মতে বিয়াখন পাতে। এই ল'ৰা ঘৰতহে গৈ পিনে মানে সোমটো পৰেগে। ভাপি মানে সেইটো মানে। ভাইক বা কোনোবা এজনেহে দিয়ে মানে যোনটো নেকি মানে বেছি- নিয়মটো মানে মানি নচলে।
উমঁ! ওম আমাৰ এতিয়া তেনেকে বাহ সত বামুণিয়ালে গৈছে ন গোটেইজনী।
অঁ!
সেই তেনেকে মানে হেৰি কৰি আছে মানে শুধনি হ'ব লগীয়া হয় আও
আমাৰে চুত দিয়া কলিতা তেনেকুৱা মানুহবোৰৰে মানে হোম পোৱাই আমাৰ এইফালে।
উম
অ সে চবৰে পৰম্পৰা সংস্কৃতি বেলেগ বেলেগ।
উম আৰু সেই হোম পোৱাত মানে বেলেগ নাথাকেও আমাৰ যোনটো নেকি হোমৰে,
অ হয় হয় আমাৰো নাথাকে অকল ঘৰৰ মানুহকেইটাই থাকে।
অ মানে সিহঁতৰ ঘৰ মানুহ আৰু আমাৰ যোনটোত থাকিব লাগে সেইটো।
উম উম আমাও একেটো,
সেতো কৈছো চবৰে সংস্কৃতি বেলেগ বেলেগ নীতি নিয়ম বেলেগ বেলেগ।
বেলেগ বেলেগ,
উম,
এ অসমত মানে কিমান কিমান জনগোষ্ঠী জাতি জনগোষ্ঠী আছে। হলেওতো একতটো আছে ন চবৰে মাজত।
কে,
হুম,
তাকেই বলো বৈচিত্ৰ্যপূৰ্ণ,
সেইটোৱে।
চবৰে নীতি নিয়মবোৰ বেলেগ বেলেগ আৰু
বেলেগ বেলেগ।
মিচিঙৰো বেলেগ বেলেগ মিচিঙৰ, টো একদম কিবা থালি এখন দিয়ে গাহৰি দি জচাক। আপং খোৱাই, আমাৰো বাৰু সাঁজ খুৱায় কিন্তু সিহঁতৰ কিবা গাহৰি নেচ খাবলৈ দিয়ে।
অ আকৌ দেউৰী যেন তোমাৰ হেৰি পাতে, দহা কাজ পালে বহুত ডাঙকে এবছৰ মূৰতো পাতিব পাৰি আমাৰ আকৌ দহ এঘাৰ দিনত পাতিবই লাগিবই নহয়।
অঁ অঁ তেনেকুৱা মিটিং হয়। দিনত দত গাং পাতে মানে দুইটা তিনিটা গাহৰি মাৰে।
উম,
মিচিংৰ মানে আমাৰ সেইফালে মিচিং বোৰ আছেযে অকমান দেখিছো। চ মোৰ লগৰো আছে।
উম আমাৰ ফালেও আছে মিচিং মানুহ,
বৰ কিবা কিবি পাত,
অ হেৰি কৰে বনৰীয়া গছৰ নিচিনা।
অ মানে থগবোৰ পাত খায় তাই পাতবোৰ খ
উম
আমাৰ ইফ আজিকালি মানে তৰা গছটো নাইকিয়া হব ধৰিছে ন। তেওঁফালে মানে মিচিং বোৰ আহে মানে আমাৰ এইফালে আছে আৰু অলপ, মিকিং বোৰ আহে নহয় একদম পুৰা মাঘ